হেল্ল'?
উম।
মই কি কৰিছিলো আজিকালি চাগে মেট্ৰিক, হাই ছেকেণ্ডাৰী মানে চাৰ্টিফিকেট হেৰালেও অনলাইনৰ জডিয়তে পোৱা ব্যৱস্থা কৰি দিছে চাগে? এই বস্তুবোৰ।
অহ কৰিছ চাগে গম নাপা মই সিল মই মেট্ৰিক হায় ছেকেণ্ডী বহুত আগতে পাছ কৰিছো।
অহ-অহ হ'ব পাৰে, আৰু সেইটোই এটা কথা সুধো? এইটোৰ তই যে মাজতে তই যে মাজতে তই যে মাজতে চৰকাৰী এয়া কম্পিউটাৰ কৰ্চ এটা লৈছিলি
নাই-নাই মই এইবিলাক লোৱা নাই, মই প্ৰাইভট লৈছো প্ৰাইভেট কৰি মই চি এ চি ত লৈছিলো।
নাই-নাই তই মিছা নক'বি তই চৰকাৰী এট লৈছিলি ক'বাত।
নাই-নাই লোৱা নাই।
চৰকাৰীকে শিকিছিলি তই খানাাপাৰ সেইখিনিত। দেৱজিত, কংকন চৱ আছিল। এইটো সঁচা কথা মই গম পাইছো।
নাই এটো মিচা কথা।
ত প্ৰাইভেট ক কম্পিউটাৰ শিকচা?
অহ।
শিকচা?
তও চোন শিকচা মুৰ লগ চি ই চি।
অহ মইও আছিলো কিন্তু মই তোৰ আগৰ বেছটোত আছিলো না মই গম নাপাই হেকাৰনে।
নাই-নাই তইো মই একেইখন বেঞ্চতে বহো।
এনে নকবি দে অমিত ভাল নেদখি। তই কোনটো কৰ্চ কৰিছিলি তই?
অহ, মই যাভা আৰু পাইথ শিকছিলো।
যাভা, পাইথন? এই বস্তুত মানে কি শিকায়, কেনে ধৰণৰ?
এই বেলেগ এইবিলাক এতে ইমান মানে ক'বা নোৱাৰি ত লেপটপত দেখাই-দেখাই লাগব তেতিয়া হে বুজি পাবি।
উম, লেপটপ আছে টোৰ?
অহ, লেপটপ আছে। তই কি শিকছিলি? তই কি শিকছিলি কৰ্চ ‌?
শিকিছিলোঁ এডি চি এ।
অহ, কি-কি কৰ্চ আছে তাতে এডি চি এ?
এ ডি চি এ এটা কৰ্চ হয়।
তাৰ ভিতৰত কি-কি শিকাইছে?
তাৰে ভিতৰতো টোৰ টেলি, এক্সেল, তাইছত এম এছ অফিচ তাৰপিছত ৱৰ্ড তাৰপিছত ফটোশপ তাৰপিছত পেজমেকাৰ এইবোৰ শিকাই আৰু তাৰে ভিতৰত আৰু কিবা কিবি থাকে মই পাহৰি গৈছো।
এক্সেল পাৱাৰ পইণ্ট চি প্লাছ প্লাছ ক'ডিং ৰে ক'ডিং এইবিলাক
হয় বোৰো থাকে হয় এক্সটে্যন এটোতো এটা এক্সাৰচাইজে হয় বকৰ লাৰ বেকৰ এক্সাৰচাইজ হয়
ই পাৰলি খাই পাৰলি খাই পাই এক্সে নহয়
অ হয় পাৰিল জিম মাৰোতে মাৰোতে মথা গিছি আৰু তোৰ
উ
এ আজিকালি বহুত সুবিধা কৰি দিছে দেৱজিতে মোক কৈছে সি বোলে ক কৰ শিকছিল কিন্তু তাৰ বোলে চাৰ্টিফিকেট নাই তাত যেতিয়া একজাম হ'ব সেই তাৰে একমাহ আগতে এৰি দিছে বোলে লাষ্ট এতিয়া মোক কি কৈছে ছাৰ ডভ ওাবহ যিকেওাব পাৰি চাৰটিফিকেট
নাই নাই নোৱাৰি এইবিলাক
অবিধান নিশিকা থাকেতো নোৱাৰি এয়া সি গৈ আছে বোলে ছয় মাহৰ কৰ্চ শিকে বুলি সি ছয় মাহটোতো ইমান ভাল নহয় চাগে এক বছৰাতটোহে ভাল
আহ
মানে কি এক বছটো চাক
ত তেলি হিক শিকাই ছিল তহঁতক?
তেলি
আহ
তেলি শিকাইছিল আমাক।
এনে জি এছ টিৰ ফুল ফাৰ্ম কিনো?
হা
জি এছ টি ৰ ফুল ফ্ৰম।
ত জি এছ টিৰ কথা সুদিছা নেকি?
আহ।
জি এছটি ফুল ফ্ৰম কি আৰু গুডছ এণ্ড চাৰ্ভিচ টেক্স।
হয় নেকি? এনে জি এছ টি কিমান টাইপছ কিমান?
জি এছটি তাইপ। তাইপছো থাকে নেকি? সেতো তাই কি আৰু। মোৰ ইয়াতে জি এছ টি টাইপ চাইটা থাকে যেন পাওঁ জি এছ টি এছ জি এছ টি ইউ টি জি এছ টি আৰু আই জি এছ টি।
আহ অ
উ
আমি চো চিয়েল মিডিয়াৰ প কথা পাতিছিলোঁ ন
অ ছচিয়েল মিডিয়াৰ কথা সুধি আছে
ছ'চিয়েল মিডিয়াত চা মানুহে বহুতে মানে জাৰ ফেচবুক- পেছ চেছ খুলি লয় বা ইনচতাগ্ৰামত যদিতে আও মানে নিজৰ ব্যবহাৰ কিটা আৰম্ভ কৰে আৰু কি- ত এই চেম তাইমতে ধৰ অনলাইন ফ্ৰড- কৰে বহুতে
অ-অ, কৰে।
ফ্ৰড নিউজবিলাক দি-দি, কিনে মানে এডভাৰটাইজ কৰি থাকে। কিন্তু, ব্যৱসায়ৰ ক্ষেত্ৰত মানে সামাজিক মাধ্যময়ে যিবিলাক সৰু-সৰু এণ্টিপ্ৰিনিয়েজ আছে, সিহঁতক মানে বহুত সহায় কৰে আৰু কাৰণ, দোকান নাথাকিলেও মানে সিহঁতে বস্তু বিলাক অনলাইনত এডভেটেজ কৰি কিনে, বিক্ৰী কৰিব পাৰে আৰু।
পাৰে-পাৰে। আজিকালিতো এইবোৰ সুবিধা আগত দিছিলে, এডভাৰটাইজমেণ্ট কৰে ন সেই কাৰণে, এই হেৰি তোৰ যে বিয়াত, কলি নতুন জোতা এযোৰ ওলাইছে দেখিছা?
অহ ওৱান এইট। ৰেড বল আৰু হোৱাইট বল হ তাৰ এটা নিজৰ
কি ৰেড বল আৰু হোৱাইট বল মানে কি? টেষ্ট ক্ৰিকেট আৰু
টেষ্ট ক্ৰিকেট আৰু হোৱাট-হোৱাইট বল ক্ৰিকেট
ৱাইটবল ক্ৰিকেটটো টি টুৱেণ্টি?
অ, তাৰ জোতাযোৰ মৰ ৰেড কালাৰৰ জোতাযোৰ কিনিছো যা
ৰেদ‌ কিনিছা নেকি, কালি যে তই কিনিলি টা দিছিলোঁ সেইটো নেকি?
অ-অ
অ, ঐ কালি ইণ্ডিয়াৰ মেছে চালা? হাৰিছে চোন, আইলেণ্ডৰ লগত। এ, সূৰ্য কুমাৰক ওলাই দিয়া এই অৱস্থা সূৰ্য্যকুমাৰক ওলাই দিয়া এই অৱস্থা হৈছে।
গৌতম গম্ভীৰে, কি টিম বনাইছে এইটো?
এইটো, ইণ্ডিয়া মানে আয়াৰলেণ্ডৰ লগত হাৰাৰে ৰেকৰ্ড আছিল, ইলেভেন হৈ কালি মই এটো ভাঙি গেল।
কাম নাই ইণ্ডিয়াৰ
নাজানোঁ আৰু, কি হয় দে কেনে গৰম দিছেবা আজিও
আমাৰ ফালে নাই ভাই, আমি মেঘালয়ৰ ফালে থাকো ন।
তো, শ্বিলং চাইডৰ হাৱা আহে না
উম
বাকী, ইয়াৰ কি হবৰ দীপ?
হম
দ্বীপৰ কি খবৰ?
কোন দ্বীপ?
দই পাইহত।
নাজানো, তাৰ লগত মই কথা নাপাতো নহয়।
ঐ দেউতাকৰ লগত যে একদিন এটা ছোৱালী গৈছিল আমাৰ লগত পাৰ্ক
আহ, আনছু
আনছো, ফটোকেইখন দিলি নে নাই তাক তই
দিছো-দিছো।
আছা নে নাই, তাৰ লগত কনটেক্টত?
উম, ইনষ্টাত আছো।
ইনষ্টাত ন
উম
অ, লাকলি তো, তেনখানটো ছাছপেণ্ডে হৈছে।
অ
এতিয়া কি কৰিম বুলি ভাবিছা নতুন এখন খুলবি না ৱেইট কৰিবি তই সেইটো একাউণ্ট আকৌ।
তাৰা কেইদিনমান ৰখুৱালা ইনষ্টা নচলাও।
ইনষ্টাগ্ৰাম চলাবি বাইচান্স যদি তই সেই সেইটো একাউণ্ট ঘূৰি নাহে তই কি কৰিবি?
তেতিয়া নতুন একাউণ্ট খুলি লম আৰু।
তই আকৌ নতুন একাউণ্ট খুলিলে আকৌ চবকে ফল' মাৰিব লাগিব তাৰ পিছত পষ্ট মহা আপলোড কৰি- লাগব ষ্টৰি দিবা লাগব বজচন্
নেদাও এইগিলা।
মানে পষ্ট সষ্ট একো নাৰাখা তই।
নাৰাখো।
কেনেকে গম পাম আমি সেইটো তোৰে একাউণ্ট বুলি।
প্ৰফাইল পিকচাৰ খনত চাই গম পাবি।
মানে অকল প্ৰফাইল পিক ৰাখবি। ষ্টৰি হাইলাইটচত ৰাখবি না নাৰাখা।
ক'ৰবাত গেলি ৰাখিম আৰু।
মানে তই শিষা সেইটো আইদি খুললি। সেই আইডিটোত তই পুৰণা আইডিটোত তই। পুৰণা ফটো চটো ষ্টৰি তৰি আপলোড দিবি না কৰবাত নতুনকে কে গেলিহে দিবি আৰু সেইটোত নতুন।
ইমান মোৰ পাৰ্চনেল ডিটেইলছ কিয় লাগে তোক।
এনে সুধিছো আৰু এইবোৰ পাৰ্চনেল নহয় আৰু হা।
যি কথা সুধি আছিলো সেইটো ক তই মই চচিয়েল মিডিয়াৰ ওপৰত সুধি আছিলো তই কি কলি এইগিলা।
দে ক
কি কবা লাগে মই চোন কলোয়ে এই গিলাখান।
আৰু কিবা শুধ মইও তাৰে উত্তৰ দিছ- মইও তাৰে উত্তৰ দিছো হা অমিত বেছি নহয়।
আজিকালি আৰু চব গোটেই অনলাইন হেল্লা হৈছে অফলাইন একো নাই লগ চক নকৰাই আজিকালি খালি ফোনতে কথা পাতি থাকা
এই অনলাইন যোৱাৰ পৰা কি কবি
অনলাইন যোৱা এইবোৰতো বেন কৰি দিছে আমাৰ ইয়াতে এইবোৰতো যিমান পাৰা নেখেলাই ভাল দূৰত থাক তাই ভালে গৈ বস্তু কৰা কাৰণ তোৰ এইবোৰ মানে কি জানো যোৱা বস্তুত এনেকুৱা তই যদি যিক তোৰ লোভ লাগি থাকিব তই হাল্লে তই ভাববি আগৰ যিটো হাৰছ মই সেই বস্তুটো উঠাই লওঁ অলপ অলপকে কিন্তু তই সেইটো উঠাৰ আগতে অলপ জিকি ত আৰু লোভ লাগি যাব একে লোভ লাগি এ তোৰ মানে সেই হৈ যাব আৰু তই হাৰি হাৰি হাৰিয়ে থাকিবি আৰু আৰু এনেকুৱা হয় যাব গম পালি
অ
কব খুজছোঁ তাইক এইবোৰ বস্তু পৰা দূৰত থকাই ভাল আন্ত হাৰলে আৰু ধৰ কিবা এটাত লগাই হাৰলে মানে তোৰ কি হব তই এ বহুত আগতে এইবোৰ বাদ দিছোঁ এতিয়া
অ এতিয়া মাহ ধৰী তোৰ বয়স কিমান এতিয়া
মোৰ ত বাইশে হ'ল দে চুন
বত আগত নয় তই বাৰ বছৰ বণ কৰা খেলা থিকে।
উম আৰু বুলি বিশেষ ক'ব নোৱাৰ তই, উম ধৰ সোতৰ - ওঠৰ সেনেকুৱা বয়সত।
ইমান সৰুৰ পৰা যোৱা হেলছা
এ আৰু মানে যোৱা বুলি ক'ব নোৱাৰো আৰু গুট ট্ৰেডিং বুলি কয় আৰু। অলাইন চাগে?
উম উম উম গম পাইছা দে।
উম। বাকী কিয় তও খেলাৰ মাথা মাৰি আছে।
নাই নাই এইবিলাক আমাৰ ফাল্টু পইচা নালাগে আমি কষ্ট কৰি কিনে পইচা ইনকাম কৰো।
উম এইটোতো গমেই পা ৰচোন তোৱাল আশীৰ্বাদ বুলি।
অহ।
কষ্ট কৰে গোটেই বেটাই এক কোপ পিঠিত দিলে কামি আৰু ভাঙি যাব।
মাইণ্ড য়ৰ লেংগুৱেজ ব্ৰ।
হব হব বাকী কওঁ আৰু এটা ৰিপৰ্টাৰ কি মিললবি ত নেক্স।
ল লম আৰু কিবা কিয় লাগে তোকনো?
চেক তেক নাহানিকিলে বনানা চেক।
নাই নাই এইবিলাক বনাব মোৰ এলাহ লাগে।
এলাহ লাগে। উম‌। চেক খাব লাগে, আচতে চেকে বাল্ক কৰে বডিটো ফুলাই।
তষা।
মইছে খাওঁ।
উম ডেইলি।
এলি।
আজি খাবি ন নাই?
আজিও খাম মই ডেইলী খাম আৰু তোৰ চেক, চেকটো মানে লাগবই আৰু। চেক তো কল থাকে, গাখীৰ থাকে, খেজুৰ থাকে, কাজু বাদাম, কিচমিচ বন বাদাম তাৰপিছত ওতচ ধালি দিওঁ অলপ তাৰপিছত প্ৰটিন পাউডাৰ ধালো অলপ।